অ', কি কৰি আছা? অ', শুনিছো। অ', কি কৰি এ মই আছো দিয়া, ঘৰতে কাম বন কৰি। তুমি?
মই আছো দিয়ক। এই মানুহজন দোকান যাব ওলাইছে।
অ'।
তাকে বোলো এ চাহ অলপ বনাই দিছো। ত'
বহুত দিনৰ মূৰত আজি মনত পৰিলে ন?
হয় দিয়ক। মনত পৰেই কিন্তু কি হ'ব
অ'।
অ', অ', ভালে আছো। আপুনি?
অ', আমাৰো ভাল বাৰু।
অ', অ'। চাহ খোৱা হ'ল আৰু?
চাহ নাই খোৱা। মানে এই নামঘৰ নাম আছিলে। উম, তালে গ'লো। অ', তাৰ পৰা তাতে প্ৰসাদ উম, প্ৰসাদ দিয়াই নাই এতিয়াও মানে জলপান খালো। দৈ ভজা চাউল মিঠাই অ',
আপুনি কি ঘৰত,
এটাৰ বৰষণ বৰষুণ অ' নহয় বৰষুণতটো দি আছে যে।
হয়।
কেইটামান বাহিৰতে আছে। ছিলে এই কাপোৰ কেইটা মানে চপাবলৈ কাৰণে আকৌ দৌৰা-দৌৰি, কে গুচি আহিলো।
হয়।
অ। আহোতে তোমাৰ ফোনটো পালো।
মই কৰিছিলো দিয়া মই বোলো কিনো কৰিছে তাকে খবৰ এটা লও।
অ' তালৈ গ'লেও মানে তোমালোকৰ সেইটো চাইডলৈ যোৱা নহয় অলপ দূৰ হয় ন। সেইটো কাৰণে বিয়াতে পোৱা মইনাহতক সিহঁতক পালে মানে সুধো দেই তোমালোকৰ কথা উম, মনত পৰি থাকে ন কিমান ধেমালি কৰিলো।
হয় দিয়ক আহিলে গমেই নেপাও আৰু আপুনি অহাৰ কথা হয় যেনে
আগলৈ থাক কি গল নে, তোমালোকৰ পিছলে হ'ল নে? উ আগতে পুৰণ ঘ টো হোৱা হয় ইমান কথাই নাই।
গম পোৱা হয় গম এনেকে ধৰক ফোন চোন কৰিলে ধৰা গম পালে যাব পাৰো। তেনেকুৱা যে মনত নেথাকে। কে আৰু হয়নে? এ আপুনিও ধৰ এতিয়া হয় আপুনিও এতিয়া পিতিককে আৰু এ কোনোবাদিনা গৈ আহো। বুলি আহে যে।
অ' সেই তেনেকুৱা হয়। কিবা এটা কামত এই পতককে যাব লগগীয়া হ'ল তাৰ ওচৰলে। এ তেতিয়া তেনেকে পটক কে যোৱা হয়।
হয় হয়।
আকৌ তোমালোকৰ এতিয়া ন গৃহস্থালী ঘৰৰ ল'ৰা ছোৱালী থাকা বা ঘৰত বেলেগ মানুহ থাকে। কাম বন স খিনি দায়িত্ব থাকে গৰু ছাগলীৰ পৰা আদি কৰি ন সেইটো কাৰণে ওলাবও নোৱাৰি নহয় ইমান সহজে। এহে হে হয় দিয়া মাইকী মানুহৰ সকলোৱে এইটো দৰমহা নোপোৱা চাকৰি। পাৰমাণ্টেত প'ষ্ট কিন্তু মানে দৰমহা। টোহে মানে। পাৰমাণ্টেত নহয় এই চৰকাৰে দিব নহয় বোলে। ঘৰৰ গৃহিণীহঁতক ত্ৰিশ হাজাৰকৈ টকা
অ' হয় নেকি তেনেকে পালে আৰু ভালেই তেতিয়া নকৰিব লগীয়া কামো কৰিম।
ক'
এতিয়া যদিও বোলে কিছু কামত বোলে হয় নে এতিয়া যদিও কিছু কামত। এলাহ পাইছোঁ তেতিয়া নোক
হে নকৰিবা নকৰিবা পুৰা উদ্যমে লাগিবা পুৰা উদ্য মে লাগিবা।
কৰিব লাগিব।
হা কৰিবা।
ত্ৰিশ হাজাৰ টকা পালে আৰু
উম আৰু এনেও আমাক মামাই কিবা পইচা দি থাকা নাই জানো তোমাক ঘৰৰ কাম কৰাৰ কাৰণে।
দিছে -দিছে -দিছে নাই বুলি নকৰো দিছে আকৌ
অহ সেইটো কাৰণে দিছে আৰু মানে ঘৰৰ মানুহ কেইটাই নিদিয়ে যে
অ' চৰকাৰেটো দিছে দিছে দিয়ক নাই বুলি নকৰো হয় হয় অ কিন্তু দুপৰীয়া সেই তাতে হ'ল আৰু নামঘৰতে খোৱা বোৱা হ'ল আৰু।
অ' দুপৰীয়া নামঘৰতে সে জলপান খালো মানে বছৰেকীয়া নাম পাতি তোমাৰ ঘৰত ভাত চাত ব নোৱা নাই আৰু অঁ বেয়াও লাগে দিয়াচোন, অঁ।
আমাৰ ইয়াতে পাতিবহে আৰু এই শাও আষাৰত পাতিব নেকি এইবাৰ আষাৰত নহয় শাওনাত পাতিব হ'বলা।
অঁ কাইলৈ পৰা আকৌ শাতে লাগিব, অঁ যাম দিয়া উম যাম-যাম।
এতিয়া গম পাওঁ নহয় মইনা ব অ বৌয়ে খবৰ দিবই নহয়।
অঁ দিব বাৰু। উম, তেতিয়া যাম আৰু।
অঁ তেতিয়া আহি পোৱা, অঁ তাইক মই দেখাই নাপাও।
অঁ নাই নেকি।
নাই- নাই। আছে চাগে বতুৱা আজি মানে মই গোটত নাই দিয়ক বা। অঁ এ কিবাহে কৈ পাইছোঁ আও, অঁ নাই- নাই।
অঁ। নহয় গোটত না মানে আজি আকৌ চবৰে যে য়োগা কৰিছে
হয়-হয় এ মই নাই দিয়ক, তেনেকুৱা গোট গোটত। এতিয়া তাকে বোলো সুবিধা পালে সোমাম আৰু আপুনি নাই
নাই- নাই মোৰো নাই। মই এটা কাৰণে বেয়া পাওঁ অ এই মানে আজি পঞ্চায়তলৈ যে আজ আজি অমুকত অমুকতটো কৰিব লাগে, কালি তমুকত তমুকটো কৰিব লাগে। দৌৰাই লৈ ফুৰাই যে মানে অ টান লাগে ন কিবা এটা কামত ব্যস্ত থাকিবা তুমি নগ'লে নহয়। দহ জনীয়ে যদি ভিত তক যদি আন যোনে যায় তুমি যদি যাব নোৱাৰা, তোমাক কথা শুনাব। সেইবিলাকৰ কাৰণে মানে, সোমোৱাত নাই আও সোমাৱা নাই মানে তেনেকে কোতো পোৱা নাই ন। নতুনকে আকৌ গোট খুলিছে কৈছিলে। এ নতুন গোটত সোমালে কি হ'ব, ৰেষ্টাৰ কৰিব ব লাগিব।
হয়, হয়। এতিয়া নতুনকে এইবিলাক কৰিব লাগিব। ওঅ', বুলকত কথা পাতিবগৈ লাগিব। মানে কিছুমান
অ', চিষ্টেমেলি আছে ন, চিষ্টেমৰ মতেহে যাব পাৰিব। ৰেজিষ্টাৰ কৰা গোট হ'ব লাগে। তেতিয়া পুতুককে ভাল আৰু। নতুন গোট চলাওক অলপ দিন। তাপা ৰেজিষ্টাৰ কৰক।
উম। এই নাই দিয়ক সোমোৱা, এ সো সোমাম আও লাহে-ধীৰে। ক'বাত কেনেবাকে পালে আৰু গ'ল আৰু নাপাওঁ। দহ হোজাৰ নাপাওঁ, পঁচিশ হোজাৰ নাপাওঁ।
পোৱাও। উম।
নাই দিয়ক। একো নাই, পাইছে নহয়। ৰাইজে
অ', ৰাইজে পাইছে হ'ব।
অ', হ'ব। তাতে সুখী, তথাপিও জানিছো যে কিবা এটা পাইছে বুলি।
অ', সকলোৱে।
বাকী ফুৰা-চকা নকৰে নেকি?
নাই কৰিব লাগিব ৰ'বা। গৰমতটো বেছি পৰি আছে
হয়, হয়, হয়। গৰমতো গৰমে বৰষুণটো দেখোন নেৰাই হৈছে।
অ', আৰু বৰষুণতো ইমান টানকেও নিদিয়ে কিনো খিচ-খিচকে বৰষুণটো দি থাকিব। মানুহ ওলাবও নোৱাৰে কৰিবও নোৱাৰে। বাট-পথ বিলাক গেলিব।
বহুত অসুবিধা কৰিছে। মই এয়া, হয়, হয়। ক'ৰবালৈ যাওঁ বুলিলেও যাবলৈ নোৱাৰা হৈ আছ
অ', তুমি যাবলৈ ওলাবা, তাৰপিছত বৰষুণ।
ৰাতিপুৱা দেখো ধুনীয়াকে বেলিটো ওলোৱা।
দচটামান বজাৰ পৰা দেখিবা আকৌ গ'ল, বেলি নাই। কাপোৰ খিনি ধুই কৰি ল'বা, তাৰপিছত দেখিবা, অ', বেলি নাই ৰ'দ গ'ল।
কৈ থাকিব, কি কৰিম কি কৰিম বুলি মানে একেবাৰে চিন্তাত! পাঁচ।
সঁচাই আকৌ সেইটো নোহোৱা নহয়। চিন্তা এটা কৰো এ দেচোন এয়া কাপোৰ খিনি! গোন্ধ ওলাব আৰু একেদিনাই শুকোৱা নিচিনা
কেতিয়াও নহয় এটা ৰ এটা ৰ'দত শুকোৱা নিচিনা। হয় যিমানে আপুনি দুটা তিনটা ৰ'দত শুকোৱায়।
অ'। একেদিনা শুকুৱাই কৰি।
ভাল হয়। মানে কাপোৰবিলাকো পিন্ধি ভাল লাগে, এই এনেকুৱা ডাৱৰীয়া পাতত মানে শুকালে ভাল নালাগে কাপোৰবিলাক সেমেকা সেমেকা যে ভাল নাপাওঁ মানে মই অ। ভাল নাপাওঁ মানে মই এনেকুৱা এ আছো দিয়ক এনেই এই অকনমান মান দুৱাৰমুখটো পাত পৰি আছিলে
অ', অ' লেতেৰা হৈ থাকিলে বেয়াও লাগে, অ' আকৌ কামোৰ
হয় হয় মই তাকেহে প্ৰথমে হেৰি কৰি দিছো মানে অ' অকনমান চাফা কৰি দিছো নহলে অ' খালো দিয়ক মানুহজনকক খুৱাই মেলি পঠিয়াই দিছো তেনেকে নেযাও দিয়ক তেনেকে নেযাও মানে যোৱাই নাই সেইফালে
অ' বজাৰলৈও নাহা নেকি?
মই বজাৰত নাযাওৱে দিয়ক। মানুহজনে কি বজাৰ কৰিব লাগে কৰে আৰু অ'। মই নাযাওঁ দিয়ক।
অ' আমাৰ আকৌ কৰিব লাগে। হয় যে বজাৰ নকৰিলেও নহয় অ' দেতা মানে কি ইমান বজাৰ কৰিবলৈ দিলেও হ মই নাযাও দেই তই যাব যা খিনি মই খেলি মেলি কি কি আনিব লাগিব সুধি থাকিব অমুকটো তমুক কি আনিম? কি আনিম? আৰু মানে সেই যিকেইটাৰ নাম কবি সেইকেইটাকে ঠিকছে এসোপা মান লৈ গুচি আহিব। এতিয়া মই নিজে গ'লো কোনটো নাই, কি নাই, বা কি আনিব লাগে, অ', গোটেই খিনি মিলাই কৰি আ-যি অ', অ', গোটেই খিনি লৈ আহো। দেউতাই নহ চকুৰ আগত দেখিব, বা কৈ পঠিয়াম সেইকেইটাহে আনিব।
হয়, হয়।
উম।
এ এতিয়া এ-এ-এইখিনি বয়সত হ'বই আৰু তেনেকুৱা দিয়ক। মানে ধৰ ইমান ঘূৰি-পাকি ফুৰিবলৈ টান পাই যে, আৰু ব-বজাৰ-পাতি নাই পোৱা ৰ'দ দিয়ে। সেই ৰ'দত তিপালৰ তলে-তলে কিমান ঘূৰিব আও! সেইকাৰণে চাগে সন্মুখতে পাই বস্তু আৰু লৈ-মেলি গুচি যাইগে। হেহ-হেহ-হে, হয় দিয়ক। এতিয়া আপুনি আহিলে ধৰ এ মা মাজলে চাওঁ, কেনেক
অ', এই এইখনত নাই সিখনলৈ যাওঁ, এইটো চাইডে পৰা সিটো চাইডে যাওঁ, কাৰ তাত কি আছে? গোটেইখিনি বস্তু চাই-চিতি তেনেকে মাইকী মানুহে চব তেনেক ঘূৰাই দিয়া, চব চাই-চিতিহে কিনে। মতা মানুহে জবজং কিনিব, বস্তুবিলাক লৈ গুচি আহিব।
আমি ধৰ এ এনেকে লওক, কমাই লৈ
অ', দুদিন খাব পাৰিম। এইটো বস্তু নিলে দুদিন থাকিব, বস্তুতটো টিপি-টপি চাই কৰি পেলাই আমি ভাল তাজাটো আনিম। এই ইহঁতে যি দিয়ে বেপাৰীয়ে গোটেইখিনি আৰু সামৰিক-সুতৰি লৈ গুচি আহিব। পইচাটো দিব লাগে দিব আও। অ'। গেলাটোও যদি তাত তে আহে
এ তাকো লৈ আহিব দিয়ক। আমি ধৰ হয়, আমি একে চাই-মেলি পেলাই উঠাই দিওঁ। বাচন দিব, বাচনত উঠাই দি-মেলিহে ধৰ অনা যায়। আৰু তেওঁ ম-ম হেৰি মতা মানুহ বিলাকে আৰু নো ক'ত সেইবিলাক চাই থাকিব।
অ', চাই থাকিবলৈ সিহঁতৰ সময় নাই নহয়।
হয়, সিহঁতে আৰু ধুমা-ধুম ল'ব লাগে আৰু গুচি আহি ঘৰ পাব লাগে, শেষ আৰু। আমি চালি-জাৰি চাওঁতে চাওঁতে আমি বাৰটাত আহিলে এটা-দুটা বাজি যাব।
উম, বাজি যায় গমেই নাপাওঁ, আৰু অকলে নহয় লগত মানে এতিয়া আৰু কোনোবা এজনী যায় ন। তেতিয়া দুইজনী মানে ঘূৰি-পকি বজাৰ কৰিবলৈ ভাল লাগে।
হয় হয়, অকলে ভালো নালাগে নহয়। ধুনীয়াকে, লগৰ দুজনী মান আহিলে ভাল লাগে কথা
নাই আমি লগত, মোৰ লগত আৰু এজনী আছে তাইওঁ তেনেকুৱা মানে, তাইওঁ নগলেই নহয় বজাৰলে, আমি দুইজনীয়ে
হয়, হয়, হয়, ভালো লাগে দিয়ক বজাৰলৈ আহি থাকি থাকিলে মানে কিছু বচ আপুনি দাম জানিওঁ যায় যে
অ', কোনটো বস্তু কিমান দাম, গোটেইখিনি জানোৱেই আৰু, সেইটোৱে কথা।
ভালো লাগে দিয়ক, বজাৰখন কৰি দিলে। অ', ঠিক আছে হ'ব দিয়া। অ', অ', হ'ব দিয়া, সময় পালে ফোন কৰিব দিয়ক। অ', আপুনিও কৰিব দিয়া, অ', হ'ব দিয়া।